অ' অ কি খবৰ?
মোৰ খবৰ ভালে দিয়া তোমাৰ?
অ' মোৰো ভাল। পিছে আজি কি কাম আছে?
আজি একো নাই ৰবা ঘৰতে আছো ৰবিবাৰ যিহেতু বন্ধ।
হয় হয় হয়, এইটো ৰবিবাৰ মইয়ো অলপ বজাৰ কৰিব ওলাই যাব লাগিব এতিয়া।
উম, বজাৰ কৰিব যাবা নেকি?
অ বজাৰ কৰিব ৰ যা অলপ
অঁ।
পিছে ব্যস্ততো নাই।
ব্যস্ত নাই দিয়া কোৱা?
উম বস্ত নাই যদি এটা বিষয়ত কথা পাতিবা নেকি?
অ' অ' পাতিম দিয়া কোৱা কি বিষয়ত কথা পাতিবা।
অ' হেৰিত কথা পাতিব আমি অলপ ইণ্টাৰনেট। গুৰুত্বৰ বিষয়ে অলপ কথা পতিব বিুজিছোঁ অলপ।
অ' এইটো এটা ভাল বিষয় হয় যিহেতু আজিকালি। ইন্টাৰনেটেৰে চব বস্তু চলি আছে। অঁ।
আহা পাতো নেকি।
উম, দিয়া কোৱা।
উম। আহ! ঠিক আছে দে। কচোন কোৱা তোমাৰ মতে ইণ্টাৰনেটটো। তুমি। কিয় ইমান মানে ইণ্টাৰনেট বুলিলে কি বোলা তুমি প্ৰথমতে সেইটোয়ে কোৱাচোন তুমি। কি বুলি ভাবা তুমি?
অ' ক'ব গ'লে মোৰ হিচাপত ইণ্টাৰনেট হৈছে। সমগ্ৰ পৃথিৱীৰ সংযোগ কৰা এটা বৃহৎ নেটৱৰ্ক। আৰু ইয়াৰ জৰিয়তে আমি। মুহুৰ্ততে তথ্য বিচাৰি পাব পাৰো। আৰু ক'ব গ'লে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত। আমি যোগাযোগ কৰিব পাৰো আৰু। আজিকালি শিক্ষা ব্যৱসায় আৰু বহু জৰুৰী কামত ইণ্টাৰনেট বহুত দৰকাৰী হৈ পৰিছে। হয়নে? সেইকাৰণে মোৰ মতে। তে ইয়াৰ সঠিক ব্যৱহাৰ কৰিলে বহুত লাভ পোৱা যায়।
উুম হুম।
সেইখিন মই ইন্টাৰনেটৰ হেৰী বুলি পিছে তুমি কোৱাচোন ইণ্টাৰনেট কি কি কামত ব্যৱহাৰ কৰা তুমি
মই ইণ্টাৰনেট ধৰা মই মূলতে পঢ়া শুনা বা ত থ বিচৰা আৰ আৰু অনলাইন ন নতুন বিষয় কি কয় বোলে মই ইণ্টাৰনেটৰ ব্যৱহাৰ কৰো
অ অ
আৰু কেতিয়াবা ধৰা মই ইমেইল পঠাও ভিডিঅ'ছ
অ
তেনেকে ব্যৱহাৰ কৰো কিন্তু মই অযথা বেছি সময় ইণ্টাৰনেটত থাকিবলৈ চেষ্টা নকৰো আৰু মই
অ অ এয়ে কৈছা আমি অযথা সময় ইণ্টাৰনেটত বৰবাত কৰিব নালাগে
হয় হয়
জৰুৰী কামতে ব্যৱহাৰ কৰিব লাগে
হু হু
হু হু
পিছে ইণ্টাৰনেটৰ কি কি সুবিধা আছে তুমি কোৱাচোন
অ মোৰ মতে ইণ্টাৰনেটত বহু কামত সহজ কৰি তুলিছে বৰ্তমান টাইমত
উম
চিয়েছ ক'ব গ'লে অনলাইন ক্লাছ বেংকিং চাকৰিৰ আবে দন আৰু বিভিন্ন চৰকাৰী সেৱা ঘৰত বহিয়ে লাভ কৰিব পাৰি ইণ্টাৰনেট টৰ সহায়ত বৰ্তমান টাইমত আৰু ক'ব গ'লে ইয়াৰ ফলত সময় আৰু পৰিশ্ৰম দুয় টাই ৰাহি হয়
হয়
অ তিকে পিছে তুমি কোৱাচোন ইণ্টাৰনেটৰ অপব্যৱহাৰে কি কি সমস্যা হ'ব পাৰে আমাৰ
মোৰ মতে বেছি সময় ধৰা ইন্টাৰনেটত ব্যৱহাৰ কৰিলে পঢ়া শুনা আৰু ধৰা স্বাস্থ স্থৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে আৰু ত' লগতে ধৰা ভুৱা খবৰ বা অনলাইন অনলাইনৰ বহুত প্ৰতাৰণাৰ সম্ভাৱনাও থাকে অনলাইন ফ্ৰত বুলি যিবিলাক কয়
অ
আৰু ধৰা আৰু সেইবাবে স সচেতন হয় ব্যৱহাৰ কৰাতটো বহুত দৰকাৰ ইণ্টাৰনেটটো
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি
হয় পিছে ছাত্ৰ ছাত্ৰী সকলে ইণ্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰা উচিত বুলি ভাবা তুমি
অ মোৰ হিচাপত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আৰু জ্ঞান আহৰণৰ বাবে ইন্টাৰনেটটো ব্যৱহাৰ কৰাটো মই উচিত বুলি ভাবো আৰু অযথা সামাজিক মাধ্যয়ম বা গেমত বেছি সময় নকটাই যদি ভাল কামত লগায়
উম
এ সমল্য সময়ৰ মূল্য ইন্টাৰনেট ব্যৱহাৰ কৰাটো দৰকাৰ হৈ যাব বুলি মই ভাবোঁ
হয় হয় ঠিকে কৈছা
পিছে তুমি কোৱাচোন তোমাৰ ম তে পঢ়া শুনাত ইণ্টাৰনেট কিমান সহায়ক হয় উ
উম মোৰ মতে নোট বা ধৰ শিক্ষামূলক ভিডিঅ' সহ চাব পাৰি
অহ অহ
তোৰ কিবা আহিলে অহ সুবিধাও পোৱা যায় এইবিলাক ইন্টাৰনেটত ধৰা আগতে ধৰা কিতাপ বিচাৰি ফুৰিছিলোঁ আমি এতিয়া যে কিতাপ বিচাৰি ফুৰিব নালাগে তুমি ইণ্টাৰনেটত কিবা এটা চাই লোৱা‌ তুমি কিবা শিকিব মন গৈছে ইণ্টাৰনেটত তুমি চাচ কৰা চাৰ্চ কৰি তুমি নিজেই বিচাৰি পাই যাবা এইটো বস্তু যি শিকিব মন আছে তোমাৰ
অহ অহ
এই সেইবাবে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো উচিত বুলি ভাবো আৰু মই
নিশ্চয় নিশ্চয় ঠিকেই‌ কৈছা তুমি
অহ তুমি দিনে পিছে কিমান সময় ইন্টাৰনেট ব্যৱহাৰ কৰা
আহ মই কোনো নি নিৰ্দিষ্ট সময় নাই মোৰ মই যেতিয়া পঢ়া শুনা বা আন প্ৰয়োজনীয় কাম থাকে তেতিয়া মই ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ আৰু কাম শেষ হ'লে মোবাইল আঁতৰাই ৰাখিবলৈ মই বেছিকৈ চেষ্টা কৰোঁ মোৰ মতে সেই প্ৰয়োজন অনুসৰিয়ে ইন্টাৰনেট ব্যৱহাৰ কৰাটো বেছি ভাল বুলি মই ভাবোঁ
হয় হয়
অহ পিছে তুমি কোৱাচোন ইন্টাৰনেট ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰাটো উচিত
মোৰ মতে ধৰা নিজৰ ব্যক্তিগত তথ্য অচিনাকি মানুহক দিয়াটো একেবাৰে উচিত নহয় বুলি ভাবোঁ মই আৰু ধৰা অচিনাকি লিংক বা ভুৱা খবৰত ভুৱা খবৰত সহজে বিশ্বাস কৰিব নালাগে কক আৰু তো লগতে ধৰা শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে আমি যিকোনো একাউণ্টত খুলিলে
অহ
আৰু সুৰক্ষিত কৰি ৰাখিব লাগে নিজৰ একাউন্টটো এনেকে
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি
অৱলম্বন কৰা উচিত বুলি ভাৱোঁ আৰু
অহ আমি এনেকুৱা বৰ খবৰ সাধাৰণত হ'ব ল'ব মানে মানে এইবোৰ আমি সাৱধানতা অৱলম্বন কৰাটো নিশ্চয় দৰকাৰ
হয় হয় হয় হয় যে তুমি তোমাৰ মতে ইণ্টাৰনেটে মানুহৰ জীৱন কেনেকৈ সহজ কৰিছে বুলি ভাবা
উম ক'ব গ'লে মোৰ মতে ইণ্টাৰনেটে মানুহৰ জীৱন বহুত সহায়ত সহজ কৰি তুলিছে আৰু আগতে যিহেতু বহুতো কাম কৰিবলে বহুত সময় লাগিছিল ইন্টাৰনেট অহাৰ পৰা সেইবোৰ কাম আমি অতি সোনকালেই আৰু নিৰ্দিষ্ট সময়ত কৰিব পৰা হৈছো যেনে আগতে লগ বন্ধুৰ লগত কথা পাতিবলৈ আমি পত্ৰ বা আবেদন লিখিব লাগিছিল এতিয়া আমি ভিডিঅ' কল বা ফোন কলৰ জৰিয়তে তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ আৰু তেওঁলোকৰ লগত ইমেইল আদি পঠাব পাৰোঁ আৰু বিভিন্ন কাম যেনে পঢ়া শুনাৰ বিভিন্ন তথ্য আমি ইন্টাৰনেটৰ সহায়তে পাব পাৰোঁ আৰু ক'ব গলে ৰ ইন অহ ৰোমাঞ্চকৰ ধৰা ভিডিঅ' চিডিঅ' ফিল্ম আদিও ইণ্টাৰনেটৰ সহায়ত আমি সোনকালে চাব পাৰো
এনেকুৱা বহুতো কাম আছে ইণ্টাৰনেটৰ সহায়ত আমাৰ সফল হৈ পৰিছে যেনে পেমেণ্ট পইচা দিয়া আদি অ
ঠিকেই কৈছা
পিছে তুমি কোৱাচোন
তোমাৰ মতে ইণ্টাৰনেটৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি
ব মোৰ মতে ধৰা ইণ্টাৰনেটকৈ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ডাঙৰ বিদ্য হৈছে তথ্য সহজতে লাভ কৰা
অ
তথ্য মানে ধৰা ডাটা যিকোনো সময়ৰ বিষয়ৰ বা বিষয় কেইছেকেণ্ড কেইছেকেণ্ড মানতে আমি জানিব পাৰো যিকোনো বিষয়ে ধৰা জানিব মন গৈছে তোমাৰ চাৰ্জ কৰা পাই গালা আৰু লগত পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত আমি সহজে কথা পাতিব পাৰো এইটো এটা ডাঙৰ সুবিধা হয় সহজে যোগাযোগ কৰিব পাৰো ধৰা আজিকালি ভিডিঅ' কল আজিকালিতো ভিডিঅ' চাই কৰিব পাৰি ভিডিঅ' কল তা বুলি যি কয় তুমি ভিডিঅ' কলটো তুমি য'তে-ত'তে মানুহক চাইয়ো কথা পাতিব পাৰা
অ
মই ভাবিছো এই যুগৰ আজিৰ যুগৰ এইটো বহুত উপকাৰী বুলি মই ভাবো
নিশ্চয় নিশ্চয় নিশ্চয় উপকাৰী হয়
হয়
অ'।
পিছে তুমি কোৱাচোন ইণ্টাৰনেটে যোগাযোগ ব্যৱস্থাত কি কি পৰিৱৰ্তন আনিছে?
অ', মোৰ হিচাপত ইণ্টাৰনেটে যোগাযোগ ব্যৱস্থাত বহুত পৰিৱৰ্তন আনিছে যিহেতু আগতে দূৰত থকা মানুহৰ লগত আমি কথা পাতিবলৈ বহুত সময় লাগিছিল এতিয়া মেছেজ ফোন কল বা ভিডিঅ' কলৰ জৰিয়তে মুহূৰ্ততে আমি যোগাযোগ কৰিব পাৰো তেওঁলোকৰ লগত। আৰু ইয়াৰ ফলত আত্মীয় স্বজন আৰু বন্ধুত্বৰ লগতো সম্পৰ্ক বজাই ৰখাটো সহজ কৰি তুলিছে।
উম।
সেইবাবে ভাবো যে ইণ্টাৰনেটে যোগাযোগ ব্যৱস্থাত বহুত পৰিৱৰ্তন আনিছে বুলি মই।
হয় হয়।
পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেট কেনেকুৱা ব্যৱহাৰ কৰা উচিত?
উম। উম ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেট কেনেকে ব্যৱহাৰ কৰা উচিত বুলি ক'ব খুজিছিলে মোৰ মতে ইণ্টাৰনেটৰ মূলত পঢ়া শুনা বা নতুন নতুন বিষয় শিক শিকাৰ বাবে ব্যৱহাৰ কৰা উচিত।
অ'।
পঢ়া, অযথা সামাজিক মাধ্যম বা গেমত বেছি সময় কটোৱাটো ভাল নহয় মোৰ হিচাপত।
অ'।
সেয়েহে তুমি সময়ৰ সঠিক ব্যৱহাৰ কৰিলে ইণ্টাৰনেটৰ পৰা বহু লাভ পাব পাৰি বুলি মই ভাবো।
নিশ্চয় নিশ্চয় মই সেই ভাবো যে ইণ্টাৰনেট আমি ছাত্ৰ ছাত্ৰীসকলে বিশেষকে ইণ্টাৰনেটটো ব্যৱহাৰটো সঠিক উচিতৰ বাবে কৰিব লাগে।
হয়।
অ'।
থিকেই ঠিকে পিছে তুমি ইণ্টাৰনেট ব্যৱহাৰ কৰোতে কি কি কথা মনত ৰখা উচিত বুলি ভাবা।
মোৰ হিচাপত অচিনাকি মানুহৰ লগত নিজৰ ব্যক্তিগত তথ্য কত ভাগ বতৰা কৰাটো মই উচিত বুলি নাভাবো। কাৰণ যিকোনো খবৰ বিশ্বাস কৰাৰ আগতে সেইটো সঁচানে মিছা চাব লাগে।
উম।
আৰু সচেতন হৈ ব্যৱহাৰ কৰিলে বহু সমস্যাৰ পৰা হাত হাত সাৰিব পাৰি বুলি মই ভাবো সেইবাবে মই ভাবোঁ যে ইণ্টাৰনেট ব্যৱহাৰ কৰোতে এইবোৰ কথা মনত ৰাখিব লাগে বোলে
হয় হয়।
অ', অ', অ'।
এয়া তে ঠিকে আছে দিয়া ভাল লাগিল।
অ', মোৰো ভাল লাগিল দিয়া তোমাৰ লগত আজি কথা পাতি ইণ্টাৰনেটৰ বিষয়ে।
অ', অ'। অ', দিয়া ঠিক আৰু আৰু কথা পাতিম কেতিয়াবা কিবা জানিব খুজি থাকি মনটো গলে ফ নটো কৰিবা বা মইও ফোন কৰিম তোমাক।
অ', নিশ্চয় নিশ্চয় দিয়াতে অ'।